অ
আহ হয়।
হয়। উ
আঁহ হেল্ল'?
হয়
হয় ক'ব?
শুভ ৰাত্ৰি।
আহ শুভৰাত্ৰি ইহা।
ত' আপোনাৰ মানে কিবা, উম কেনেকুৱা খাদ্যবোৰ ভাল লাগে সেইটোৰ ওপৰত মানে শুনিব বিচাৰিম?
অ উহ, মোৰ খাদ্য বুলি কলে বিশেষকে আমাৰ অসমীয়া থলুৱা খাদ্যবোৰ মই খাই বেছি বৰ ভাল পাওঁ। চু আৰু তেনেকুৱা জনগোষ্ঠীয়মূলক খাদ্যবোৰো আ এক্সপ্ল'ৰ কৰি ভাল পাওঁ নতুন - নতুন খাদ্য, বেলেগ - বলেগ জনগোষ্ঠীৰ আপোনাৰ বেলেগ - বেলেগ খাদ্য নহয় জানো?
হয় চবৰে বেলেগ বেলেগ আপুনি কোন কোন জনগোষ্ঠীৰ এনেকে। থলুৱা খাদ্য খাই পাইছে।
মই তেনেকে মই এনে উম। আহ মিচিং জনগোষ্ঠীৰ খাই পাইছো ব়ঢ়ো জনগোষ্ঠীৰ খাই পাইছোঁ। আহ খাচি খাই পাইছোঁ তাৰ পা আৰু। অৰুণাচলৰ এনেকে খাই পাইছোঁ তেনেকে এ। এনেকেতো মই বহুত তেনেকুৱা আছে হিচাপ কৰা নাই বাৰু।
উম আপুনি বহুত এক্সপ্লৰ কৰিছে আৰু।
হয় হয় বহুত আ অভিজ্ঞতা অলপ। আছে বুলি ক'ব পাৰি আৰু বিশেষ তেনেকুৱা না।
হয় আপুনি নে নিজে বনাব জানে নে খাদ্য।
হয় হয় মই মই খাদ্য নিজে বনাব জানো খাদ্য বনাই ভাল পা। ভাল পাওঁ মই, তাৰ মই হয়।
স্পেচিয়েল খাদ্য কোনবিধ ক'ব পাৰি।
মোৰ স্পেচিয়েল খাদ্য মই যদি নিজে। এ হা আহ নিজৰ কি কৈছে।
আপুনি নিজে মানে বিশেষ কৈ। আপুনি নিজে মানে কোনটো বিশেষকে বনাই বেছি ভাল পায় আৰু আপোনাৰ নিজৰ।
অ। অ মই বিশেষকে সেইটো আপোনাৰ। আ পৰ্ক বনাই ভাল পাওঁ আৰু লোকেল চিকেন। ত সেইটো মই ভাবো মই নিজে খুব ধুনীয়া বনাওঁ বুলিও ভাবো লগৰবোৰে কয়। অ সেইটো বনাই ভাল পাওঁ আৰু মই। আৰু আপুনি।
মোৰতো বাৰু তেনেকে প বিশেষ নাজানো আৰু।
আপুনি বনাই ভাল পায়নে নাই আপুনি অ নবনায়।
ঘৰত যিবিলাক খোৱা হয় সেইবোৰে আৰু। তেনেকে বিশেষ তেনেকে মই জানো বুলি ক'ব নোৱাৰো আৰু নিজে খাব।
হয় হয় হয়। অ আৰু খাদ্য আপোনাৰ। নে আমাৰ থলুৱা খাদ্য আমাৰ অসমীয়া। আ অসমীয়া আমাৰ আহ খাদ্য সম্ভাদতো বৰ দীঘলীয়া নহয় জানো।
হয় হয়।
অ অসমীয়া খাদ্য সম্ভাৰতটো আপোনাৰ এনে। এতিয়া গ্ৰীষ্ম কালত আপোনাৰ ধৰক। কিছুমান খাদ্য বেছিকৈ চলে আমাৰ অসমীয়া সমাজত। যেনে ধৰক আপোনাৰ আ ঔটেঙা মাছ হয়।
হয় হয় এইটো বাৰু মই বহুত ভাল পাওঁ এইটো। হয় হয় এইবোৰ মোৰ মানে একদম থলুৱা খাদ্য বুলি ক'লে আৰু একদম মানে সেইটো মানে ভাল লগা আৰু।
আপোনাৰ প্ৰিয় আৰু ন। অ। অহ উপকাৰিতাও বহুত আছে আমাৰ খাদ্যবোৰৰ ন।
হয়-হয়।
অঁ!
গৰম দিনৰ বাৰিষাৰ বতৰ বুলি কওঁতে আৰু পিটিকা ভাত আৰু
হয়। আলু পিটিকা, ঔটেঙা, ঔটেঙা ঢেকীয়া জোল।
হয়।
আৰু আৰু ধৰক বেলেগ আপোনাৰ আহ বেলেগ ৰাইজৰ আপুনি এনেকুৱা খাদ্য আহ কিবা কৰি পাইছেনে ট্ৰাই কৰি পাইছেনে ধৰক তেনেকুৱা আছে নহয় বহুত চাউথ ইণ্ডিয়ান আহি পিনি নৰ্থ ইণ্ডিয়াৰ হেল্লৌ তেনেকুৱা খাদ্যবোৰ আপুনি এক্সপ্ল'ৰ কৰিছে কেতিয়াবা?
মই বাহিৰত তেনেকে বুলি ক'লে মই দচা তেনেকে কিবা ট্ৰাই কৰিছোঁ বেলেগ কৰা নাই আৰু। বিশেষ মই বেছিকে মানে এক্সপ্ল'ৰ নকৰো বস্তুবোৰ মানে মই যিটো ভাল পাওঁ মই সেইটো মান থাকো মানে এইটো কেনেকুৱা হ'ব? সেইটো মানে মই বিশেষকে এক্সপ্লৰ নকৰো আৰু মানে টেষ্টটো কেনেকুৱা পাম সেইটোলে ভাবি আৰু তেনেকে নকৰো আৰু ম‌ই।
আচ্ছা
মানে মই নিজৰখিনি এৰিব নোৱাৰো আৰু সেইটো মেইন কথা।
হয়
হয়-হয়।
হয়।
মানে মোৰ মানে সেইটো তেনেকুৱা লাগিব আৰু সেইটো মোৰ।
অঁ!
হয়।
হয়-হয়-হয়।
পিছলে বাৰু বেছিকে অঁ মানে এইটো চেষ্টা কৰিম। যিমান পাৰোঁ। চাবলে
এতিয়া খাদ এতিয়া ধৰক আপুনি এনে খাদ্য বুলি ক'লে কিছুমান অ হয় একসপ্ আৰু
আপোনাৰ মাতটো অহা নাই কি কৈছে?
অঁ! আপুনি আৰু কওক বোলো কিবা কথা কওক?
অঁ! শুনিছোঁ এতিয়া অঁ এতিয়া শুনিছোঁ।
অঁ! আপুনি বনাই ভাল পায় নে? খাদ্য বনাই ভাল পায় নে?
বিশেষ ইমান ভাল পাওঁ বুলি ক'ব নোৱাৰে আৰু। টো বেয়াও নাপাওঁ আৰু এইটো মিডিয়াম মাজতে আছে মানে একদম বেয়াও ভালো নাপাওঁ আৰু তেনেকে। যেতিয়াও মোক ইচ্ছা আছে ধেৰ বনাব পাৰি আৰু কেতিয়াবা মানে বিশেষকে মন যায় নহয়। সেই তেতিয়া আৰু
অ স্পিচিয়েল অকেচনবোৰ আপুনি বনায় আৰু ন।
হয় হয়।
কেতিয়া মানে আৰু নিজৰ মানে অ বিশেষকে খাবলে মন ন নহয়। তেতিয়া মানে পাৰ বনাব পাৰি আৰু তেতিয়া।
আহ আপুনি এনে ধৰক কি কি খাদ্য অ বনাইছে আজিলৈকে থলুৱা খা খাদ্য বা তেনেকুৱা কিছুমান
আহ ৰাতিপুৱা আহাৰ থাকে নহ বা খাদ্য বুলি কলে অকল ভাত পানীটোৱে নহয়। এতিয়া আপোনাৰ জলপানো
হয় হয়।
জলপানো থাকে আমাৰ অসমীয়া সমাজত এ বিহু টাইমত আমাৰ খাদ্যবোৰ অকমান বেলেগ হয়।
হয়।
আহ নহয় জানো?
বনাও বাৰু পিঠা পনা তেনেকে বেছিকে নোৱাৰো।
অ তেনেকুৱা খাই
চেষ্টা কৰো আৰু এই পিঠা বনাই খিনি।
হয়। হয়, কব গলে আমাৰ মেইনলি আমাৰ অসমীয়া সমাজত যেতিয়া মাঘৰ বিহু আহে তেতিয়াতো সেইটো ভোগালী বিহু, তেতিয়াতো পুৰা নানান খাদ টো আমাৰ সম্ভাৰতো তেতিয়া ভৰি পুৰে ন ত সেই টো টাইমত আপুনি কেনেকুৱা কেনেকুৱা খাদ্য খাই পাইছে বা আপোনালোকৰ সেইপিনি উডাল আপোনাৰ ঘৰটো ক'ত বুলি ক'লে?
মোৰ ওদালগুৰি ইয়াতে হৰিচিঙৰ
অ ত সেই ওদালগুৰি ফালে আপোনালোকৰ খাদ্যয় সম্ভাৰটোক কেনেকুৱা হয়, অলপ জনাব নেকি মানে?
আমাৰ এইফালে টো বিশেষকে মানে ধৰি লওঁ আমাৰ যিখিনি মানে ইয়াতে ট্ৰাইবেল মানুহৰ খিনি চল তেনেকে আৰু সেইখিনিয়ে চলে পিঠা পনা বিশেষকে আমাৰ যিটো তেলপিঠা, নাৰিক কলৰ লাৰু, তেনেকে তিলৰ লাৰু,
হয়।
পিঠাগুড়ি তেনেকে সেইবোৰ চলে চুঙা পিঠা তেনেকে আৰু এটা বস্তুটো বেলেগ ফালে বা কি কয় আমাৰ ফালে মানে তাৰপিচত
হয়।
কি কৈছে?
হয়।
আপোনাৰ মাতটো অহা নাই।
আৰু অ আৰু এনেকুৱা আছে নহয় আপোনাৰ সম্প্ৰদায়ৰ মানুহখিনিৰ খাদ্যতো একেবাৰে ডিফাৰেন্ট নহয় জানো বেলেগ হয়। এ ইহঁতে মান আহ ইহঁতৰ মানুহবোৰ আপোনাৰ আহ জনগোষ্ঠীৰ মূলৰ মানুহবোৰ আহ মূলতে আপোনাৰ বইল চবজিবোৰ খাই ভাল পায় নহয় জানো। ত আপোনাৰ তেনেকুৱা সেই সেই খাদ্যবোৰ আপোনাৰ ভাল পায়নে তেনেকুৱা খাদ্য খায়?
হয়, হয়, আমাৰ ঘৰত অ' খোৱা যায় এইবোৰ বইল বস্তু আমাৰ যেনেকে এতিয়া অ কি কব শীতকাল শীতকালত যিবোৰ শাক - চাক এইবোৰ
হয় হয় হয় হয়
সেইবোৰতো আমাৰ মানে অ সেইবোৰ সেইটো আমাৰ চব নাই বইলে খোৱা যায় আৰু সেইটো সময় আৰু বিশেষকে
হয় হয় হয় আপোনাৰ তেনেকুৱা প্ৰিয়। শাক পাচলিৰ ভিতৰত কি নাম ল'ব আপোনাক যদি শুধে।
মোৰ লাই লফা। সেইটো মানে বিশেষকে হয় হয় হয়।
বইল কৰিও খাই ভাল লাগে সেইকেইটা।
হয় আমাৰ মানে এইটো ঠাণ্ডা দিনৰ বেলেগকে মানে শীতকালৰ বতৰ এইটো মানে বইলে খোৱা যায় আৰু যিহেতু মই নিজে এ এইটো
ট্ৰাইবেলৰ পৰা হয় যিহেতু
হয়, হয়, আৰু এতিয়া এতিয়াতো গ্ৰীষ্ম কালৰ গ্ৰীষ্ম
হয়, আৰু এতিয়াতো বহুত খাদ্য ওলাইছে গ্ৰীষ্ম কালৰ। ফল মূল ন ফল মূল খাই ভাল পায় আপুনি?
ফল চিজনৰ বতৰৰ ফল
কিছুমান খাওঁ গোটেইখিনি খাওঁ বুলি ক'ব নোৱাৰি আৰু
হয় হয়।
কিছুমানে অ আপোনাৰ কথাবোৰতো শুনি
খাব লাগে বুলি।
হয় হয়।
উম
আহ আপোনাৰ লগত কথা পাতি ভালেই লাগিছে।
আৰু কিবা ক'ব আপুনি?
নাই নাই ঠিক হৈছে।
অ ঠিক আছে ধন্যবাদ অ।
ভাল লাগিলে আপোনাৰ লগত কথা পাতি।
অ অ মোৰ কথা পাতি ভাল লাগিল।
হয়। ঠিক আছে।
অ ঠিক আছে।
ছি